অ
কি কৰছা।
এ বিচনা ঠিক কৰি আছো ৰ।
মই পানী ভৰাইছো ৰ মই ফিল্টাটোৰ মানে কিবাটো নতটো ঢিলা হৈছে নেকি। টোপ টোপ পানী পৰিছে। অ বোলো পানীটো এনে পতকে থ ভৰিয়ে থৈ দিও মই এনেও কিবা বেমাৰ আছে বটল খালি থাকিলে খালি পানী ভৰাই থাকো
নথঢিলা হোৱা নাই পানী ভৰ্তি হৈ হৈছে চাগে নেকি সেইকাৰণে পৰি
নাই নাই এইটো বস্তুটো কোনবাত লাৰি দিলে মানে ঢিলা হৈ যায় এটো তটোপ টোপ টোপকে পৰি থাকে এইটো মামি ঠিক কৰিব কালি
অ কি
এ হে
অ হ হ হ
অ',
ভাত খালি, হাঁ?
গুছ মই বিছনাখান ঠিক কৰোঁ।
হাও।
আহ, দে ভালকে কবি।
ভাত খালি?
অ' খালো এ খাইছে কিনে বিছনা থিক কৰিব আহিছোঁ।
আমিও খালোঁ, ৰেষ্ট লৈছোঁ অলপমান। কালি অ' কালিটো বন্ধয়ে?
এয়া দেৰিকৈ উঠিম।
মইয়ো দেৰিকেই উঠো ৰহ!
কালি দেৰিকে উঠিম, আৰু পৰহি আৰু আৰু আছে।
এ, আমাৰ সেইটো ঘৰৰ পৰা এইটো বস্তুটো আমাৰ যে তোৰ দুই নম্বৰ গেট যে তাৰ পৰা এটা বস্তু এটা আন মানে এই যে পানী ভৰাই কিনে যে ঠাণ্ডা হাৱা
উম আউ অ অ অ অ।
মানে কি সেহঁতৰ এনে পৰি আছে, তাকে ক'লে যে তহতে তোমালোকে লৈ যোৱা তো এনে পৰি আছে তোমালোকৰ তাতে ইমান গৰম। মামী কৈছে হব দে মামী লৈ আহিলা। এ বালছেছ।
এনেকে লৈ আহোতে আহ চাচিটো বঢ়িয়া হাৱা মাৰে। যদি শুই থাকো আৰ বঢ়িয়াকে। অ তাকেইতো।
দে অলপ ভালকে কবি আৰু ইতাত
এনেকেই বাকী তহঁতৰ।
আমাৰ আছে।
কি কৰছে চবে?
চবে ভাত। খাই আমি ডাঙাৰতো সৰুতো আৰু মইে ভাত খালো ৰ মাজুতেও খাই আছে ইতা একদম আৰামত জুতি কৰি। একালে একালাই।
তাহতঁৰ যে সবতকে যে একদম বয়সিয়াল মানুহজন আছে। আহিল নে নাই?
নাই নাই ফুৰি আছে।
কেতিয়া আহিব ঘৰ?
নালগে দে আহিব বাদ দে। থাকক দে কত। আইলি অশান্তি হয়। ন নহয় মানে কি জানানা, ঘৰত এটা যেতিয়া বেয়া পৰিৱেশ। হৈ থাকিব তেতিয়া কাজিয়া লাগি থাকে নে নাই? মানে
আমাৰো ঘৰত সেই এইকেইদিন সেইয়ে হৈ আছে।
উম সেই হলি মানে, আমাৰ যেতিয়া নাখে তেতিয়া ঘৰত ঘৰখন মানে কিবা এতে ভাল লাগি থাকে। ভাল হৈ থাকে। আৰু যেতিয়া থাকিব মানে তেতিয়া মানে কি হৈ যায় মানে চবৰে নাজানো আমাৰ মানে মাজুটোৰ মাথাটো কেনুৱা হয় আৰু ডাঙৰটোৰো মানে একদম খং চং উঠি থাকে মানে।
গম পাইছো আমাৰো একে আমাৰ একেদিন। আমাৰ একেই দিন। সদায় ৰাতি ভাত খোৱাৰ পিছত সদায় এইবোৰ সেই ঘৰত যি তাণ্ডৱ
এ সে আকে এ আমাৰ মানে থাকিলে ঘৰত ঘৰখন মানে তাণ্ডৱ চলি থাকে।
এনে আৰু কিবা কিবি। এনে কিবা কিবি বকি থাকে চবতকে সেইটো যে।
উম উম।
এনে কিবা বকি থাকে এ না আমি শুবা পাওঁ নেকি না মই পঢ়বো পা সেনেদ ইমান অশান্তি নহয়েই নাই শান্তি খাব পাৰো নেকি বহুত চালা
উম বুজি পাইছো।
ত কালি পদ কৰা নাই নহলে কৰ্লু হয় তেখন
অহ। অহ তই কওঁতেই বুজি পাইছো মই বোলো কিবা হৈছে চাগে।
কি কিবুলি বুজ
এই কিবা লাগি আছিল দে আটা মাৰি আছিল কাৰণে কৰবাৰ এনকে কৈছিলে।
অহ অহ অহ অহ। ই আৰ কি কবি শান্তি নাই ঘৰ খনত
উম দে কৈছিল আমাৰ এইটোক ফোন কৰোতে কৈছিল নি
অ কৈছে কৈছে হয়। আমাৰ আদা জীৱন সেনকে গেল সেনকে যাব আৰু। শান্তি পৰিৱেশ। বস্তু নাইয়ে। চুলিখিনি বঢ়িয়া। শান্তি একদম, ঘৰখনত বিলেগ নিৰল। আৰু যাব আৰু যাব ৰ।
বুজিপাব দে আমাৰ একদম বয়সীয়াল নাথখিলি সেনেকুৱা হৈ থাকিলে আৰু ইমান অশান্তি ঘৰত কাজিয়া কাজিয়া কাজিয়া আ
তহঁতে বাৰু মাৰামাৰি নকৰে নহয় আমাৰ কি কবি অমুক কিবা বকি তমু টমুকটো মো হয় সেইয়াই
সৰুতে কি কৰিছে ঠিকত
কোনে চাই আছে যন্ত্ৰ
অ হুব দে হুব দে ৰাতি হ'ল
চাৰী খুব ৰ এতিয়া দে হ মা কি আহিছিলে ইমান তাৰ পৰা আচ্ছা অ অ
ই
অ
হম হা
খুলি নে নাই
অ নাই ৰ আমাৰ ফুৰটো পঢ়েছ পৰশি পৰীক্ষা মানে
পঢ়ে না ভাল কে
আহ
পঢ়ে না ভালকে
আহ পঢ়ে মানে তাৰ পালং বিলিং নাই
বুজি পোৱা নাই ভইচতো অ বুজি পোৱা নাই ভইচতো
বুজি পোৱা নাই ভইচতো থাকিব লাগে আৰু
সেইটোৰ নেটৱৰ্কটো বেয়াই
উম হৈছে এইবাৰ
অ চ দে
এ মই একদম কণাৰ পিনে যাই শুই আছিলো
হ হ
উম
অ উম আজি বতৰটো বুঢ়িয়া বুঢ়িয়া আছিল ত দৰ্থ কি দি আজি বোলো বতৰতো ভৰিয়া আছে
অ আমাৰো আছিল বঢ়িয়া এই লগত বহুত দিছিল
আবেলি মানে যে বেয়া হাৱা মাৰি আছে
অ নাই মই গম নাপওঁ মই পুৰা টোপনি
এ মই আৰু মই এনে মোবাইল
নাই মোৰ ইমান মাচ তথাপি হৈছে পূৰা ধুনীয়াৰ ফিক্স শুই আহ শুই গলো চাৰে নহ আঠ ত মানে ত সাত সাতটা মানত উঠিলো নেকি চাৰে সাতটা মানত উঠিলো চাগে উঠি কিনে আৰু কিবা অলপ খাই চাই আৰু এই চাৰে চাৰিটা মানত শুইছো টোপনি আহিছে আৰু সিমান মানত
বঢ়িয়া বঢ়িয়া তহঁত অ' মানে টোপুনি সদায় ৰিয়েলিটি লাগে।
কি লাগে সচা দে।
কিছুমান মানুহ যে চকু তকু বন্ধ কৰিলে যে তুপুনি যাব পাৰে সেই তো বিদ্যা ভৰি আহ।
তো
মোৰো নাহে।
মোৰ কেতিয়াবা একদম মৰা মৰা টোপনি লাগিলে আৰু আহি যায় আৰু।
অ' মোৰ একদিনে কেইদিনমান আগত। একদিন তোপনি আইছে অ' মা আগতে। কি হৈছে জান সেই আমি যিহেতু ঘৰত থাকিছিলো। অলপমান যে দূৰ আছিল যে থান দুন গেল তহঁতে আইচিলি যে মোৰ নিচিনা।
অ' মনত আছে দে।
তাৰপিছত আাক তে মানে কি? সদদায় ৰাতিপুৱা তাৰ পৰা আহো নহয়? আহি আমাৰ তোটো পুৰা ঠাণ্ডা। থাকছিলো। আহি সোমোৱাৰ লগে লগ কাপোৰ চাপোৰ খুলি গা-পা ধুই বঢ়িয়াকে বেটচিত এখ হেল্ল' আৰু শুই যাওঁ, আৰু পুৰা একদম ঠাণ্ডা ৰুম, এনেও গৰম ধ গৰম নধৰে। তাৰ পিছত যি তুপনি আহে এ একদম চাৰে সাতটা, আঠটা সাত বাৰ, সেনেকে আহিছিলে বেছিভাগ টোপনি আহিছিলে শুইছিলো এ এতিয়া নালা-নালাগা হৈছিল।
এতিয়া মোৰো এইকেইদিন মানে টোপনি মানে কি হৈ হৈ যায় না, টোপনি নামাৰোতে নামাৰোতে মানে সেই হেবিতটো গুচি যায়।
অ', আৰু তুপনি তুপুনি একো নহয়, তুপুনি আহিব হব নহ, নাহিলি কেনকে হবি আৰু তা নিজকে যিমাৰ ক নব
মোৰো সেই কি বুলি কয়, প্ৰথম বৰ্ষৰ মানে ৰিজাল্ট দিছিল। দিয়াৰ পিছত এই এইটো মানে নহত সেইবোৰ নচলোতে মানে এ, আমাৰ মানে এহাত কেইটা যে মিটিং চিটিং যে হৈছিলে। সেই তাতে, তহঁতৰ জি ছিল।
উম, হম।
এই কাগজ পত্ৰৰ যি মাটিৰ হৈ, যি মিটিং হৈছে। আহ, হ-হ-হলে এই তেতয়া মই আৰু আৰু আমাৰ ডাঙৰটো আৰু বয়সিয়ালটো মানে ঘৰতে থাকো ন, তেতিয়া আৰু বঢ়িয়া টোপনি শান্তি হৈ থাকে ঘৰটো। অকলে, অকলে আৰু কি কটে খুই যা আৰু সোনকালে, সোনকালে। শুই যাওঁ টোপনি আহে।
অনে
ৰাতিও পুৰা দছটাত বিচনাত উঠোৱে খাইলৈ।
ভালে টোপনি, টোপ মানুহৰ মেইন। টোপনিয়ে জানা না টোপনিটো আৰু খাই টোপনি অলপ ভাল লাগিলে টোপনি পুৰা ভালকে কম্পীটকৈ মাৰিব লাগে জানা। তেতিয়া গাটো বেয়াও নালাগে। গা বেয়াও নালাগে, মাথাও নিবিখায়। এলাহ নালাগে টোপনিয়ে মেন জানা আ। য-মানুহ আহে। কিছুমানে এই যে কিছুমান লৰা চলি যায়। দিন ৰাতি তিনটাহে কালি মোবাইল। চে বৰ বেয়া হেবিত জানা মইও নোৱাৰোঁ, মইও নোৱাৰো আৰু, ম আৰু আহি, পিনে কয়ে, মই জাননে মোৰ চৰিত্ৰ যে থুইছো জান নে টোপনিয়ে অহা নাছিল মই বোলো ক'লে আহিব। বাৰটাৰ পিছত যে মবাইলটো ওলাই কিনি ৰাতি। যি টিপি থাকা হয় নে নহয়।
কিন্তু সেই-সেইটো প্ৰতি কিন্তু স্বাস্থ্য তো ভালে আছে, ক'বা গেলে।
হে ভাল থাকবই ন দিনত যে এটা দুটা বজালে শুই থাকে ৰাতিপুৱা, একে ৰাতিপুৱা নুঠেই যে ইয়াতে বাৰটা এটা লৈ শুই থাকে। বাৰটা বাজি যায়, দুটা বজালে শুই থাকে এচিত। সিহঁতৰ ভালে টেনচন নাই এই ৰাতিপুৱা-ৰাতিপুৱা খব আমাৰ দৰে যাব নালাগে। হয় নে নহয়। এতিয়া আমি ৰাতিপুৱা যাব লাগে, আবেলি যাব লাগে। তে।
অ', হৈছে-হৈছে-হৈছে মই কৰি দি আছো দে
দে-দে হ'ব দে। উম, দে।